হেল্ল'। অ' কি কৰিছা?
অ' এ, এনেই বহি আছোঁ দেই। তুমি কি কৰিছা?
মই এনে, ক'ত ডিউটিত নেকি?
অ', অ' ডিউটিতে ডিউটিতে। গৰম বহুত গৰম বহুত পৰিছে যে।
অ' তাকে তাকে।
তাকে এনে বহি আছোঁ আৰু। খোৱা বোৱা হ'ল নাই?
মই খালোঁ খালোঁ।
অ', অ'।
তুমি খালা? মানে খাই বৈ গৈছা আৰু।
ঘৰত খাই বৈ গৈছোঁ, এতিয়া আকৌ টিফিন ব্ৰেক ল'ম।
অ' সেইটোয়েই। তোমালোকৰ টিফিন বেগ এনেই কিমান দেৰি দিয়ে বাৰু?
মোৰ টিফিন বেগ বুলি এনেকুৱা ফিক্স টাইম নাথাকে মানে এটা বজাত পৰা তিনিটা বজাৰ ভিতৰত ল'ব পাৰি আৰু।
অ', অ' মানে যোনটো টাইমত ফ্ৰী হোৱা আৰু হয় নাই?
অ' সেইটোৱে এইটোয়ে, এইটো টাইমত মানে লগ পাৰি আৰু।
উ, উ।
আধা ঘণ্টাৰ কাৰণে।
অ', অ' সেইটোয়ে।
কি দি খালা?
আজি কি খাইছিলোঁ বাৰু উম, দাইল খাইছিলো
অ'।
স্কছ, তোমাৰ মাছ ফ্ৰাই। হেই তেনেকে আৰু, গৰবত আৰু কি খাম ন'।
গৰমত বা, গৰমত মাছ খাই দি দিছা। তাকো ফ্ৰাই।
অ মানে কি হ'ল হেৰি আকৌ অ মানে হেৰি কিনা মাছ নহয় মানে লোকেল মাছ।
অ লোকেল মাছ নি?
অ লোকেল সৰু পুঠি মাছ তোমাৰ শিঙৰা এই আমাৰ দেউতাই অ হেই জাল পাতিছিলে হেৰিতে আমাৰ প পথাৰত পথাৰৰ পুখুৰীতে।
অ পথাৰ অ তোমালোকৰ পথাৰ আছে?
অ আছে আছে।
অ অ তাৰপিছত খেতি বাতি কৰিছা নাই?
খেতি বাতি কৰা হৈছে অ
অঁ মানে ৰুই মেলি শেষ হল নে ৰই ৰুই মেলিলি শেষ হলনে?
ৰুই মেলি মানে যে হেৰি কি হ'ল শেষ হোৱা নাই দেই বৰ্তমান পানী। এইকেইদিন মানে পানী ডাঙৰ হৈছে ন।
উম
পানী বাঢ়িছে যে।
অ
সেইটো কাৰণে আমাৰ ৰুবলৈ পৰা নাই কঠীয়া তোলা হৈছে এ
অঁ অ
উম তুলি থোৱা হৈছে কিন্তু ৰৰুবলৈহে, পৰা নাই আক, উম উম দ পথাৰ দ পথাৰ অ
অ অ ঠিকে আছে।
উম তোমালোকৰ কৰিছা নাই,
আমাৰ পথাৰ আছে, কিন্তু খেতি কৰা হোৱা নাই দেই। তেনেকৈয়ে কৰি আছে তোমাৰ পাঁচ বছৰ মান হল।
অ অ কিবা মানে এনেই পৰি আছ নে কিবা কামতহে নকৰা তোমালোকে।,
নাই নাই এনেই পৰি আছে মানে কি হয় ওচৰ পাজৰৰ মানে মানুহ বিলাকো খেতি নকৰা হ'ল ন ধানৰ খেতি নকৰা হ'ল।
অ অ সেইটোৱে
মানে তেনেকৈ অকলে কৰিলে মানে বহুত দিগদাৰ হয়। ত মানে গৰু ছাগলীৰ পৰা ৰখাব নোৱাৰি যিমান জেৰুৱা ভেটিলেও তোমাৰ মানে জেৰুৱা ভাঙি গৰু সোমাই যায়তো।
অ
আমাৰ সেই মানে পথাৰখন আমাৰ ঘৰৰ ওচৰত নাই মানে ঘৰৰ পৰা দুই কিলোমিটাৰ যাব লাগে। হা
অ অ
দেখি থকাতটো নহয় ন আৰু কি হয় তোমাৰ তাঁৰ লগালে কি হয় কোনোবা চুৰে আহি তাঁৰ কাতি লৈ যায়হি। তেনেকুৱা এখন আকৌ মুকলি হৈ যায় ত' তেনেকৈ আকৌ মানে তোমাৰ আকৌ গৰু চৰু সোমাই যায় মানে বহুত দিগদাৰ হয় ত' সেইকাৰণে মানে কৰাই নাই এই মাহত মানে কথা পাতিছিলোঁ এতিয়া ওচৰৰ মানে তোমাৰ মাটি জাৰ জাৰ আছে তাৰ কৰিব নেকি বুলি কথা পাতিছিলো এই নকৰো বুলি কলে সেইকাৰণে আমাৰো পৰা নাই মানে। পাঁচ বছৰ মানৰ পৰা তেনেকেই কৰি আছে।
অ', অ'। তাকে আৰু ওচৰ-পাঁজৰ মানুহবোৰ ভাল হ'লে ভাল ন, কি হয় কৰিলেও তোমালোকৰ মিলি-জুলি কৰিব ভাল লাগে, মানে অকলে, অকলে কি হয় দিগদাৰ হৈ যায় নহয় তেনেকেও।
এইটোৱে, এইটোৱে, এইটোৱে। আচলতে, মানুহ বিলাকৰ আজিকালি মানে, হেৰি ধান খেতি কৰা উৎসাহটো নাইকিয়া হৈ গ'ল।
অ', সেইটোৱে, আজিকালি কি হ'ল কিনিলেই পাই যায় মানে তেনেকুৱা হ'ল নাই।
অ', সেইটো হয়। প্লাছ তোমাৰ এতিয়া ধৰা চবৰে ধৰা এতিয়া তোমাৰ পথাৰ বহুত বেছি আছে, তেনেকুৱা নহয়তো। তোমাৰ পাঁচ বিঘ, ছয় বিঘা তেনেকে আছে নহয় জনো।
অ', অ'।
এতিয়া মানে কি হয়, মানে চাবলৈ গ'লে, লোৱাৰ মিডল ক্লাচ বা দুখীয়া ঘৰ মানুহে হয়তো।
অ'।
গৈ থাকিলে, আৰু আজিকালি চৰকাৰী চাউলো পাই থাকে যে। এটাই গাই প্ৰতি পাঁচ কেজি কৈতো পায়ে ন, ত সেইটো পায়ে আছে। ত' সেইকাৰণে মানে, মানুহবিলাক আৰু এলেহুৱা হৈ চব তাতেই, এই ধান খেতি কৰিবলৈ উৎসাহটো নাই মানে।
সেইটোৱে, সেইটোৱে মানে সেইটোৱে আৰু।
আগতে মানে কি হৈছিলে, তোমাৰ চৰকাৰী চাউলতো পোৱা নগৈছিলে ন।
অ'।
তেতিয়া কৰিবটো লাগিবই, উপায় নাই হয় নাই আজিকালি সেই তেনেকুৱা হৈ গৈছে আকৌ, চৰকাৰী চাউল পোৱা পৰা মানুহ বিলাক এলেহুৱা হৈ গৈছে।
সেইটোয়ে, এ এলেহুৱা হোৱা পৰা বেমাৰো হৈছে যে তাকে নো ফ্ৰী চাউল পায়।
অ', তথাপিও যে নিজৰ গা লৈ যে, বেমাৰ টানিছে মানুহবোৰে নিজে, নিজে মানে।
অ', মই নাই, মই এইটোৱে ভাবো মানে দেই। মানে তোমাৰ ফ্ৰী চাউল এতিয়া দি আছে হয় নাই।
উম, উম।
তোমাৰ চৰকাৰে গোটেই জীৱন-মৰণলৈ সদায় এইটো দি থাকিব নোৱাৰে হয় নাই। এইটোতো এটা আঁচনিহে, কোনোবা এদিনা নহয় এ এদিনা গৈটো এইটো বন্ধ হ'বই।
সেইটোৱে।
তেতিয়া মানে, কি কৰিব মানে মানুহ বিলাকে ভাবোঁ। আৰু কিছুমানে মানে কি, মাটি মানে পথাৰৰ মাটি বিকিও দিছে।
অ'।
সেইবিলাক মানে এতিয়া, কোনোবা ধনী কিনাবিলাকতো ধনী, ধনী মানুহে কিনিছে হয় নাই। ত' তেওঁলোকে মানে তোমাৰ পুৰা তাত মানে, মাটি ভৰাই ওখ কৰি তাত তাতে তোমাৰ, গুডাউন, ফেক্টৰী তেনেকুৱা খুলি লৈছে। এতিয়া সেই, যিবিলাকে বেচিলে মানে পিছত কি হ'ব মানে ভাবো মানে, যেতিয়া ফ্ৰী ৰেচন চাউলবোৰ বন্ধ হৈ যাব।
উম, সেইটো আৰু পাছত নিজৰে কষ্ট হ'ব হয় নাই। মানে ধুনীয়াকৈ নিজৰ খেতি-বাতি-বাৰী থাকিও তোমাৰ বিকিব লগীয়া হৈছে যেতিয়া মানে এইটো নিজে ভৱিষ্যতলৈ অঁ সেইটোৱে সেইটোৱে মানে এতিয়া আছোঁ যে আহা বছৰ বা আহা জনমলৈ যে খাই থাকিম সেইটো নহয় ন অকণ নিজে মানে দওঁকে ভাবিব লাগিব আৰু
সেইটোয়ে আগলৈ মানে একদম ভাবি নাচায় আকৌ এতিয়া নিজৰ ল'ৰা ছোৱালী চলি আছ হয় নে ল'ৰা ছোৱালীও এদিন গৈ ডাঙৰ হ'ব তাহাঁতৰ কাৰণে মানে যে বস্তু খিনি থৈ যাওঁ মাটিখিনি থৈ যাওঁ বুলি সেইটো একদম চিন্তা ভাৱনা নাই মানে।
নাই নাই নাই আজিকালি মানুহবোৰ এনেকুৱা হৈছে নিজৰ চিন্তাতে মগ্ন আৰু মানে পিছলে আগ গলে ভাবিবলৈ নাই আৰু আগলৈ যে মোৰ নাতি পুতি খাব বা তেনেক তাহাঁতৰ কি হ'ব সেইবোৰ মানে ভাৱনাত নাই আৰু মানে নিজে পাইছো খাইছো হৈ যাব আৰু তেনেকুৱা আৰু
অকল মানে আজিটোৱে
অহ আজিলৈ চিনা অ সেইটোয়ে সেইটোয়ে আগলৈ কি হব সেইবোৰ মানে চিন্তাই নকৰা হল মানুহবোৰ আজিকালি
অ আজিয়ে মানে তোমাৰ যি পাইছে একদম খাই বৈ কিবা কিবি লৈ উৰাই দিছে দামী দামী মোবাইল লৈছে কি কবা আৰু তাৰপিছত এতিয়া দুপৰীয়া ভাত বনাবলৈ নাই হোৱা
দুপৰীয়া নাই বনাম আৰু লাহেকে
কিহে বনাম বুলি ভাবিছা পিছে
ইমান গৰমত কি খাম হয় তাকে ভাবি নাপাইছো
হা
তাকে ভাবিবলে নোৱাৰিছো আৰু কি বনাম
অ অ এই ইমান গৰম খনত বনাই থাকিবলৈ মন নাযায় ন
সেইটোৱে সেইটোৱে মানে জুইৰ ওচৰত যাবলৈ জুই মানে কি হ'ল গেছৰটোতো এটা জুইয়ে ন বা তাপ অ সেইটোৱে সেইটোৱে ভাৱটো আহেই ন জেনেও উম উম সেইটোয়ে
আৰু তুমি সেই ৰন্ধা জেগাত তুমি ফেন এখনো লগাই ল'ব পৰা ফেন লগাই মানে আৰু গৰম গৰম বতাহ মাৰি দিয়ে
সেইটোৱে
মানে আৰু গৰম লাগি যায় হ হ হ সেইটোৱে সেইটোৱে আৰু ইমান গৰম দিনতো পানী খাই থাকোতে যায় চাগে ভোকো নালাগে চাগে ন
উম নালাগে মোৰ এতিয়া ভোক লগা নাই তাকে বনাম নবনাও তাকে ভাবিহে আছো
অ অ অ সেইটোৱে সেইটোৱে এতিয়া ঘৰতে ক'তটো ওলাই যোৱা হোৱা নাই চাগে
নাই নাই ইমান গৰমত ক'ত ওলাই যাম হয়
সেইটোৱে সেইটোৱে ইমান গৰমত ক'ত ওলাই যাবা একদম ৰ'দটোৱে যি চোকা
উম
তাৰ পিছত মাহঁতে কি কৰিছে
মাহঁতে আছে এনেই বহি আছে গৰমত অ অ ঘৰতে
অ অ আৰু তোমাৰ দেউতা
দেউতা আছে ঘৰতে
অ অ
অহ তাকে বাগানত পাত চিঙাব আছিলে আজি মান মানে গৰমৰ পৰা মানুহবোৰ আহিব নোৱাৰিলে আক
অ নাই ইমান গৰমত ত মানে তোমাৰ মজজুৰ বিলাকো পাত চিঙিব নোৱাৰেতো কাম কৰিব নোৱাৰেতো
নোৱাৰে নোৱাৰে মানে ইমানে বেয়া গৰম পৰিছে হয় নাই
বেমাৰত পৰি যাব বেমাৰ পৰি যাব
উম মানে আগৰ দিনৰ গৰম হৈ থকা নাই আৰু আজিৰ যুগত বৰ বেলেগ এটা গৰম পৰিছে আকৌ এই মানে এই এতিয়া আৰু
সেইটোৱে সেইটোৱে মানে এনেকুৱাই হৈ গৈছে তোমাৰ টেম্পাৰেচাৰ যদি তোমাৰ থাৰ্টি ওৱান ডিগ্ৰী চেলচিয়াছ থাকে মানে এনেকুৱা অনুভৱ হয় কেনিবা তোমাৰ কেনেবা তোমাৰ চল্লিশ ডিগ্ৰী চেলচিয়াচ হৈছে নেকি তেনেকুৱা অনুভৱ
উম উম সেইটোৱে সেইটোৱে মানে গৰমটো বৰ বেলেগ আকৌ এতিয়া
বহুত মানে বেলেগ ধৰণৰ কৈছোনে আৰু তোৰ পকা ৰাস্তাত ত মানে খালী খোজ কঢ়িবই নোৱাৰে কৈছো নাই একদম গাটো উতলি যোৱা নিচিনা লাগে উম হুম সেটোৱে সেটোৱে
মানে এনেকুৱা গৰম দিনত কি হয় গাওঁতে ভাল লাগে আৰু ন গছ গছনি থাক কে মানে আগতে ভাল আছিল বোকা অ সেইটোৱে মানে যিমান যি হলেও কেঁচা ৰাস্তা আছিল মানে বোকা হৈছিল তথাপিও তাৰমানে তেতিয়াতো অকণমান মানে ভা ভাল লাগিছিলে এতিয়া মানে যিমানে পকা ৰাস্তা হৈ গ'ল তোমাৰ মানে গৰম ভাৱতো বেছি আহা হল হয় নাই সহ্য কৰিব নোৱাৰা গৰম আহিছে এ আৰু এতিয়া
সেইটোৱে তোমাৰ ৰাস্তাবিলাক পকা হৈ গৈছে ৰাস্তাৰ কথা তাৰপিছত তেতিয়া ঘৰ বিলাকো এতিয়া হয় নাই কেঁচাৰ ঘৰটো আজিকালি দেখিব হয় নাই চব পকা ঘৰ হয় নাই এতিয়া পকা ঘৰটোৰ তোমাৰ গৰমটো বেছিকৈ টানেতো তাৰপিছত আকৌ আজিকালি মানুহ চোতাল বিলাকতো আজিকালি তোমাৰ মাতি নহয়তো চোতাল বিলাকো গোটেই প কাই তুমি মানে খুব কমহে দেখিবা আজিকালি মানে কেঁচা চোতাল বন থকা দুবৰি বন থকা চোতাল নেদেখাই চব একেবাৰে পকা মানে সেইকাৰণে আচলতে গৰমটোত তাৰ অকমান বেছি লাগে সেইটোৱে তোমাৰ কি কবা আৰু হুম হুম হুম হুম হুম সেইটো আৰু তোমাৰ কি হয় এতিয়া এনেকুৱা হৈছে মানে সে ফেনখনেও মানে গৰম বতাহ মাৰে
অ সেইটোয়ে মানে ফেনৰ তলত বহিবই নোৱাৰা তুমি অ
এতা হলে বহা ফেনত বহি আছো তথাপিতো বতাহ মাৰিছে কিন্তু গৰম বতাহ মাৰি আছে হেই মহান গছৰ তলত বহিহে ভাল লাগে ততে ডাঙৰ গছ এজোপা তলত
সেইটোয়ে সেইটোয়ে আজিকালি গছ গছনি নথকা হৈছে হয় আগৰ দিনৰ পৰিৱেশ হৈ থকা নাই আৰু নাত
এই এইটোৱে তোমাৰ ডাঙৰ গছ তোমাৰ ডাঙৰ বস্তু দেখিবলে নাই আজি কালি
নাই নাই অ এজাক এজাক বহি মানে সেই চাহৰ তলত বহা মানে সেই নাই আৰু সেই আগৰ যুগ নাই আৰু তেনেকুৱা যুগ নাই আকৌ
সেইটোৱেতো এ ডাঙৰ ডাঙৰ বৰগছ জৰীগছ সেই বিলাক আছিলে যে তোমাৰ আগতে ৰাস্তাৰ কাষ দেখি পাওঁ আজিকালি মানে সেইবিলাকো নোহোৱা হৈ গ'ল আৰু
সেইটোৱে অ
এইটোৱে এইটোৱে
আজিকালি ঘৰে ঘৰে এ চি লগাব লগা হ'ল ফেন লগাই মানে গছৰ তলত বহিবলে আজিকালি কাৰো সময়ে নোহোৱা হ'ল ন সময়ো নাই প্লাছ তোমাৰ হেৰি কি কয় গছো তেনেকুৱাকে নাই চব কাটি মেলি শেষ কৰি দিলে ন
সেইটোৱে সেইটোয়ে নাই ঘৰৰ বাৰীতো তোমাৰ তেনেকুৱা গছ নেদেখাইতো তুমি চাবাচোন হয় গছবিলাক কাটি এতিয়া খেতি চেতি কৰিব